হেল্ল'
হেল্ল'
অহ, কি খবৰ?
খবৰ থিকে।
বহুত দিন একো খবৰ-বতৰা নিদিয়াকে আছাঁ যে।
এই এনে কিনো আমনি-চামনি লাগি থাকে। ফোন-চোনো নাচাওঁ। তেনেকে আছোঁ আৰু।
মই আকৌ ভাবিলোঁ, কিবা বেয়াই পালা নেকি? ল, আগৰবাৰ কথা পাঁতোতে।
নাই নাই, কিয় বেয়া পাম?
অহ', বতৰ কেনেকুৱা সেইফালে?
বতৰ এতিয়া নাই নাই, বতৰ, বতৰ এতিয়া ক'লা হৈ আহি আছে।
উম।
দেখাতটো এনেকুৱা লাগিছে, বহুত জোৰে এজাকটো পেলাব।
উম।
কি বা কৰে ঠিক নাই। কেতিয়াবা আকৌ পৰিম বুলি কৈও গুচি যায় নহয়।
ইয়াত, ইয়াত জানা, ইয়াত ঢেৰেকণী মাৰিছে এতিয়া।
ঢেৰেকণী মাৰিছে?
মাৰিছে, আৰম্ভ কৰিছে। ত' মই মানে ফোন চ
এইখিনি খালো দেে মাৰিলেই।
অ', আৰম্ভ হয়েই গ'ল।
উম।
ত' মই মানে ভাবি আছিলোঁ তোমাৰ এই ওলাই যাম, ওচৰতে এখন মানে ইনডোৰ ষ্টেডিয়াম আছে। তাত মানে মই মানে এই, বেডমিণ্টনতটো মই অসমৰ হৈ খেলো ন',
উম।
ত' মানে এ, নাম এটা আছে জানায়ে মোৰ অলপ, খেলত আৰু। সেইটো বেডমিন্টন টো খেলো আৰু ত' ভাবিছিলোঁ সেই ত' মানে প্ৰেক্টিচো কৰিব যাম অ', কিন্তু শুনিছানে অলপমান শুনিছা চাগে মাতটো।
বহুত জোৰে মাৰিছে মই শুনিছোঁ
আহ, এয়াই আৰু বস্তুটো, এতিয়া আছোঁ এনেকে, অকলে অকলে থাকিব লাগিব।
অহ, এতিয়া নোযোৱা মানে।
হা! এতিয়া আৰু ক'ত যোৱা হ'ব বৰষুণ পেলালে। আৰু এই আমাৰ আগফালে মানে পানী হয় বহুত।
উম।
উম, পেলালে বহুত জোৰে বৰষুণটো পেলালে এতিয়া আৰম্ভ হ'ল আৰু।
ভয় নালাগে নে ইমান জোৰে মাৰিছে।
কি লাগে খিৰিকি-চিৰিকি মাৰি দিম ৰবা, একত নাই।
এনেই মানে লাগে আৰু ভয়তো।
হয়, এতিয়া দিনত নালাগে, ৰাতি একদম বহুত জোৰে মাৰি দিয়ে নহয় একদম জাপ মাৰি দিয়া একদম উম, এয়া। বাকী তোমাৰ কোৱা কি কৰি আছা তুমি?
মইতো একেইদিন এনেই আছোঁ ঘৰতে।
ঘৰতে, কিবা প্ৰজেক্ট কৰি আছা নেকি ঘৰতে?
প্ৰজেক্ট মোৰ আছে এটা, পাকঘৰত নতুন-নতুন নতুন কিবা-কিবি বনাব চেষ্টা কৰোঁ।
অহ।
সেইটোৱে প্ৰজেক্ট আৰু তাৰ বাহিৰে আৰু বেলেগ প্ৰজেক্ট নাই আৰু।
আচ্ছা। ত' এতিয়ালৈকে কি কি প্ৰজেক্ট হেৰি কৰিলা, আৰম্ভ কৰিলা? মানে কি কি খাদ্য বনালা পাকঘৰত।
এই পাস্তা বনালো, তাৰপিছত মেগী বনালো তাৰপিছত তাৰপিছত এ হেৰি মাছৰুম এদিন বনাইছিলোঁ।
উম।
তাৰপিছত চিকেন বনাইছিলোঁ, এই কিবা আৰু এনেই চেষ্টা কৰোঁ। কৰিছিলোঁ আৰু অহ।
বাহ কেনেকে বনালানো চিকেন?
এনেকে এই গাৰ্লিক বাটাৰ চিকেন থাকে যে।
অহ।
অলপ মিঠা-মিঠা নিচিনা সেই তেনেকুৱা টাইপ। এটা ভাল মানে, হেৰি যোনটো মই হেৰি ইটিউবৰ পৰা ভিডিঅ' চাই বনাইছিলোঁ, সেই তাত বহুত টেষ্টি লাগিছিলে মই বনাওতেও।
উম।
বেয়া হোৱা নাই কিন্তু দেই।
অহ।
বাট অহ, হৈ যায় আৰু প্ৰথমবাৰ বনাইছোঁ ঠিকে আছে।
ঠিকে আছে, ঠিকে আছে বেয়া নহয় বস্তুটো তুমিতো এনেই মিঠা বস্তু তো কৰি ভাল পোৱা। ত' ধৰা আমাৰ এটা যে আইটেম আছিলে, কি আছিল চিকেন আইটেম।
ক্ৰিছ্পি হানী চিকেন।
ই অহ', হয়, হয়। সেইটো-সেইটো ভাল পোৱা। পাস্তা ভাল পোৱা, মিঠাকে-মিঠাকে পাস্তাটো বনাই দিলে ভাল পাবা। মিঠা বস্তু ভাল পোৱা আৰু মই যিমান দূৰ জানোঁ আৰু।
মানে পুৰা মিঠা-মিঠাও ভাল নালাগে।
গম পাওঁ এটা মিঠা এটা মানে অহ', অহ'। ঠিকে আৰু মানুহজনীও মিঠা।
অ, মই মানে মিঠা, কি কয় এই জ্বলা খাব নোৱাৰো ন'।
অহ।
সেইটো কাৰণে মিঠাই বেছি হেৰি কৰোঁ আৰু।
আজি মই দিনত মানে এই কি কও ভাত ভাজি বনাইছিলোঁ হা, তেল, পিঁয়াজ, কণী এনেকৈ দি হা
উম।
তাত জলকীয়া দিছিলোঁ। জলকীয়াটো কাটোতে মোৰ বাওঁ হাতৰ আঙুলিটো যি পুৰিলে অ' এতিয়ালৈকে এতিয়া কমি, এতিয়া নাই দিয়া। কিন্তু যেনেকুৱা পুৰিছে ন' কৈছোঁ আৰু মানে। অ' সেইকাৰণে খানা চানা বনাওতে অলপ জলকীয়া তলকীয়া লাৰিলে মানে অলপ হাত চাত ধুই লব লাগে মই বুজিলো, ধুই থাকিব লাগে মানে। বাৰে বাৰে, আজি চাগে ধোৱা নাছিলো।
আ, মোক বাৰু তেনেকুৱা তেনেকুৱা কথাবোৰ মাজে মাজে কৈ থাকিবা মোক লাগিব মানে, মই এতিয়া লাহেক কে পাকঘৰত সোমাইছোঁ আৰু ন'।
মেইনলি মানে আ, তুমি পাকঘৰত খানা বনাওতে সদায় আৰম্ভণিতে যিহেতু তুমি আৰম্ভ কৰিছা। জুইটো সদায় কমত ৰাখিবা। কিয় কাৰণ বেছি জুই দিলে তলত লাগি যায়, ভাজি থাকি থাকিলে কিবা, ত' কম জুইত ৰান্ধিলে তোমাৰ তাত বহুত টাইম থাকে, তুমি কিবা এটা বস্তু কাটি ল'ব পাৰা তাৰ মাজত। কিবা এটা বস্তু ধুই ল'ব পাৰা কিন্তু যদি জল্দি জুই দিয়া, ইফালে তুমি ধুব যাওঁতে মানে তোমাৰ মানে বস্তুটো পুৰি যায়, এই বস্তু
অ', অ'।
আৰম্ভণিতে মোৰ বহুত হৈছিলে। এই বস্তুটো মনত ৰাখিবা আৰু।
কিন্তু ধৈৰ্য্য লাগে ন'?
ধৈৰ্য্যৰ মানে যদি বনাই ভাল পোৱা তেন্তে ভাল লাগি থাকে। কিবা এটা বনাই থাকি, মোৰতো মানে মোৰ ভাল লাগে বনাই। বেয়া নালাগে কিন্তু কেতিয়াবা এই লেজি ফিল হ'লে বনাব মন নাযায় আৰু।
অ' তেতিয়া কি কৰা?
তেতিয়া মই ভাতৰ লগত আলুটো পিটিকা কৰি খাই দিওঁ।
সেইটো বঢ়িয়া, সেইটো বেষ্ট চবতছে।
লগতে কণী দি দিওঁ কেতিয়াবা, কেতিয়াবা এই দালি পিটিকা, তুমি এইটো খাই পোৱা নাই দাইল পিটিকাটো। ভাতৰ লগত মানে বাতি এটাত দাইল কেইটামান দি দিও সেইটো বইল হৈ যায় নিজক নিজে। তাৰপিছত তেনেকে আলু, পিয়য়াজ, জলকীয়া এনেকে আলু পিটিকাৰ নিচিনাই, পিটিকা কৰি খা বহুত সোৱাদ লাগে।
উম, এদিন খোৱাবা মোক।
খুৱাম খুৱাম। বাকী তুমি কোনফালে ফুৰিব গ'লা এইটো এতিয়া?
যোৱা নাই যামহে।
কোনফালে ভাবিছা?
শ্বিলং।
শ্বিলঙত?
শ্বিলং ভাবি আছোঁ আৰু, মানে এইটো মাহতে ভাবিছোঁ।
উম।
কিন্তু চাওঁ সময় সুবিধা কেনেকে মিলে।
অ'।
উম, এইটো মাহতে যাম বুলি ভাবিছোঁ আৰু।
কোন কোন যাব?
আমাৰ ঘৰৰ ফেমিলি ট্ৰিপ আৰু।
গোটেইখিনি যাবই আৰু তোমালোকৰ, তোমালোকৰ বা ভিদেও।
অ'।
ভাগিনটোও যাবনে, ভাগিন যে এটা আছিলে মৰম লগা সৰু চাই।
অ', যাব, যাব, তাইও যাব।
তাইও যাব, তাই নে সি আছিলে? অ', তাই আছিলে।
তাই আছিল, তাই।
অ', তাইৰ নামে তাই চাগে নহ?
তাইৰ নাম নাতাশা।
তাই বুলি মাতা ঘৰত?
তাই বুলি কিয় মাতিম?
তাই এনেই মৰম লগা, তাই
অ', এনেই মৰম নাগিব, মই জিতিয়ে মাতো জিতি মাতো।
হে?
যি মন যায় তাকে মাতি থাকো, বহুত মৰম লগা ব
গম পায়, এতিয়া স্কুলত দিলানে?
স্কুলত হেৰি, যাবহে অহা বছৰৰ পৰা।
আহা বছৰৰ পৰা, তাই জন্ম কোনটো চনত পাইছিলে নো?
মই নেজানো, মাকেহে জানিব।
তুমি কিয় নাজানা, তোমাৰ ভাগিন হয়।
মই নাজানো। এই বাৰ্থডে, বাৰ্থডেটটো জানো আৰু। এক আগষ্ট।
আগষ্টৰ এক তাৰিখ, অ' আহিলেইচোন।
উম, পালেহিয়েই।
ডাঙৰ পাৰ্টি হবয়ে আৰু নহ?
একদম।
এতিয়া কি গিফ্ট দিম বুলি ভাবিছা তাইক?
মই-মই ভ ভাবিছো হেৰি কি কয় তাইক এনেকুৱা যে হেৰি পায় এনেকুৱা এই, এই নকলি ফোন যে পায়।
অ', অ'।
ফোন বা এনেকুৱা লেপটপ য'ত পাই যে, তাত যে কিবা কিবি এ ধৰি লোৱা এ বি চি ডিও আছে, বা কিবা পৱেমও আছে।
উম, উম।
তেনেকুৱা কিবা ভাবি আছোঁ, নহলে বা পুতলাও দি দিব পাৰো ঠিক নাই।
অ', অলপ ভালকে দিবা আৰু, এজনীয়ে ভাগিন আছে তোমাৰ।
উম, নাই নাই দিব লাগিব। তাৰপিছত আকৌ কান্দিব নহয়, গিফ্ট বহুত ভাল পায়।
অ', গিফ্ট নাপালে কান্দিবই, সৰু পোৱালি হয় যিহেতু।
অ'।
এই, মোৰো এজন ভতিজা আছে তুমি জানায়ে চাগে। খুব ৰং চঙীয়া ভটিজা এটা যে আছে।
গম পাইছা চাগে, তাৰ তাক তোমাক মই ত' দেখাম ৰ'বা আজি, ভাবি অ' পাহৰিয়ে গৈছিলো। এখন ফটো দেখাম, এনেই মানুহজন ভদ্ৰ, ভদ্ৰ মানুহ এজন হয় আৰু। ভদ্ৰ হ'ব, চবৰ লগত মিলি থাকিব বিচাৰে আৰু কাৰোৰ লগত মানে ভাল হয়, ভাল হয় মানে বেয়া শব্দ নকয়। বাকী ল'ৰাবোৰে যেনেক সি মানে বেয়া শব্দ মুখত আহে নহ, বেয়া শব্দও নোলায় একো।
উম।
মাক, মাক দেউতাকৰ কথা শুনে, ভাল হয় ল'ৰাটো মই ভাল পাওঁ কিন্তু দেই।
অ'।
অ' তুমি তুমিতো তাক লগ পাইছা চাগে।
মই তাক হেৰি ফোনতহে এবাৰ পাইছোঁ।
অ' এই হ'ব দিয়া মই তোমাক পিছত কৰিম দিয়া, বৰষুণটো অলপ জোৰে আহিছে মানে।
অ' ঠিক আছে হ'ব। আ, আ।